হেল্ল'
আহ কি কৰিছা।
এ এনে আছ ৰোৱা তুমি
এ আচো ৰবা নাই বাকী
পিছে আজি হেল্ল'
আহ কোৱা।
অ পিছে আজি গৰমতটো কেনেকুৱা লাগিছে ৰাতিপুৱাৰ পৰা ফেন চলাই লাভ পাইছে নে কিবা
এ একো লাভ পোৱা নাই ৰাতিও ভালদৰে টোপনি নহ'ল আৰু আগতেই মানে যিটো আগতেই অন্তত মানে ৰাতি অলপ ঠাণ্ডা আছিলে এতিয়া সেইটো নাই
এ মূৰো একে অৱস্থাে মানে সৰুতে মনত আছে তোমাৰ ধৰা গৰমত দিনত গধূলি হলে অলপ ঠাণ্ডাটো অনুভৱ হৈছিল কিন্তু এতিয়া দেোন আঠটা নটা বজালৈকে গৰমেই থাকে
তাকেই দিয়া মানে বতৰটোৱে একদম মানে সলনি হৈছে আৰু মানে মানে কেৱল মানে যিটো গৰম সেইটো অকল ভ়া নাই মানে সকলো মানে ঋতুৰে মানে আচৰণ যেন বেলেগ বেলেগ পৰি আহিছে এই কেইবছৰ মান আগৰে পৰা মানে সকলো ঋতয়ে নিজৰ নিজৰ বেলেগে এটা ৰূপ দেখাই আছে
ঠিকে কৈছ যে আগতে ঠাণ্ডাৰ দিন আহিলে ঠাণ্ডা পৰিছিল বৰ্ষাকাল আহিলে বৰষুণ পৰিছিল কিন্তু এতিয়া কেতিয়া কি হব একো ধৰিবই নোৱাৰি যি টি সময়ত যি টি বতৰ সলনি হৈছে
বাকী মনত আছেনে যে শীতকালত আগতেই কিমান ঠাণ্ডা পৰিছিল ন আৰু মানে বহুত দিন আমি জেকেট জেকেট মানে জেকেট হওক চুৱেটাৰ হওক সেইবিলাক মানে বহুত দিন পৰিধান কৰি আছিলোঁ ন কিন্তু এতিয়া আৰু মানে জেকেট পিন্ধিবই নোৱাৰো পাইছে নে
তাকে তুমি যোৱা বছৰৰে যোৱা কিমান দিন ঠাণ্ডা পৰিছে বেছিদিন জেকেট চুৱেটাৰ এইবোৰ পিন্ধাৰ দৰকাৰে পৰা নাই ঠাণ্ডা আৰম্ভ হৈছেও শেষো হৈছে সেনেকুৱা হৈ গল
তাকেই দিয়া এইবাৰ মানে মানে গৰমটো আৰম্ভ হৈয়ে গ'ল এইবিলাক পিন্ধাৰ আগতে বাকী এইবোৰ দেখিলে মানে গ্ল'বেল ৱাৰ্মিঙৰ কথাই মনত পৰি যায় না আগতে ধৰি লোৱাঁ এই শব্দটো মানে কেৱল আমি কিতাপতে পঢ়িছিলোঁ কিন্তু এতিয়াচোন আমি মানে আমাৰ প্ৰত্যেক আমাৰ দৈনন্দিন জীৱনতো সেইটোৱে শুনি আহিছোঁ এতিয়া গ্ল'বেল ৱাৰ্মিং বাঢ়িছে তাৰপিছত এই যিবিলাক কোৱা হয় য'ত বৰফৰ যিটো বৰফ য'ত জমা হৈছে সেই বৰফবোৰ গলিব ধৰিছে পানীৰ পৰিমাণ আৰু যেতিয়া সেইটোৱে শুনি আহিছোঁ এতিয়া
একদম ঠিকে কৈছ দে তেতিয়া আগতে ভাবিছিলো মই ভাবিছিলো যে এইবোৰ হয়তো বহুত দূৰৰ কথা এইবোৰ আৰু ক'ত হব আমি ধৰা যেতিয়ালৈকে জীয়াই আছো তেতিয়ালৈকে কত নোদেখা পাম কিন্তু এতিয়া দেখিছো যে যিটো প্ৰভাৱ সেইটো চাৰিওফা ফালে দেখা পোৱা গৈছে আৰু চবফালে ধৰা যি ধৰণে তোমাৰ গৰম পৰে গোটেই বছৰতো আজিকালি গৰমে থাকা দেখা যায় তোমাৰ এনি টাইম গৰম গৰম বাকী আৰু কিনো কবা
বাকী খবৰবোৰ চাইছানে মানে পৃথিৱীৰ মানে বহুত ঠাইত তাপমানটো তাপমাত্ৰাটো মানে আগৰ সকলো ৰেকৰ্ড মানে অতিক্ৰম কৰি পেলাইছে বিশেষকে ভাৰততো ক'বই নালাগে আৰু দেখিছে তুমি চাগে সেই মেপখনক দি যে ইন্টাৰনেটত কেনেকুৱা কেৱল আমাৰ ইয়াতে অকল ৰঙা ৰঙা হৈ আছে
হয় দে কেতিয়াবা পঞ্চল্লিশ ডিগ্ৰী কেতিয়াবা পঞ্চাশ ডিগ্ৰী ওচৰলৈকে তোমাৰ গৰম উঠিছে বুলি শুনিছো ৰ'বা মানে বিহাৰ ৰাজস্থান এইবোৰতটো গৰম থাকেই বাৰু কিন্তু এইবাৰ বোলে পঞ্চাশ ডিগ্ৰী অতিক্ৰম কৰা দেখা গৈছে মানে মই খবৰবোৰ অলপ চলপ শুনি আছো।
হয় পঞ্চাছ ডিগ্ৰী কিন্তু কম ধেমালি নহ'ব কিন্তু এই গৰমত মানে থাকিব ভাবা আমাৰ ত ভাবা যায়নে তোমাৰ যে এনেই মানে যিটো উষ্ণতা আছে যিটো গৰম আছে মানে মানুহে কেনেকৈ মানে স্বাভাৱিক জীৱনত কেনেকৈ মানে জীৱন যাপন কৰিব আৰু এনে গৌৰৱত মানুহে কি ভাবা আৰু
এনেকুৱা সময়ত তোমাৰ ধৰা যিবিলাকে বাহিৰত কাম কৰে আৰু দিনটো ঘুৰি ফুৰি থাকিব লগা হয় তেওঁলোকৰ বাবে বহুত কঠিন হব কাৰণ ধৰা যিবিলাকে নিৰ্মাণ শ্ৰমিক থাকে যিবিলাকে দলং ৰাস্তা এইবিলাক এইবিলাক বনাই বা কৃষকে হওক বা পথৰ ব্যৱসায়ী এইবোৰে সকলোতকে বেছি কষ্ট পায় কাৰণ তেওঁলোকে ধ গোটেই ৰাতিপুৱাৰ পৰা ৰ'দ নোযোৱালৈকে ৰ'দৰ তলতে থাকিব লগা হয় ছাতি থাকে বা কিবা থাকে যত দিও মানে ধৰা গৰমটোতো কমি নাহে ন আমি এতিয়া ঘৰত থাকিয়ে ফেনৰ তলত কিমান গৰম অনুভৱ কৰো আৰু তুমি ৰাস্তাত থাকিলে ৰাস্তাৰ গৰমটোতো বেলেগেই
তাকেই যিবিলাক পকী ৰাস্তা আছে পকী ৰাস্তাৰ পৰাতো অলপ বেলেগেই এটা গৰম নিৰ্গিত হয় যেতিয়া তুমি তাৰে ওচৰলৈ যাবা বাকী কৃষকৰ কথা ভাবিলেই মানে আৰু বেয়া লাগে যেন যেতিয়া বৰষুণ লাগে তেওঁলোকক তেতিয়া বৰষুণ নিদিয়া তে যেতিয়া তেওঁলোকক মানে যেতিয়া তেওঁলোকক অলপ মানে ৰ'দ লাগে বা অলপ মানে এইবোৰৰ সেই লাগে তেতিয়াতো' ৰ'দ নিদিয়ে বা কেতিয়াবা অতিবৃষ্টি বৰষুণ দি দিয়ে মানে তেওঁলোকৰ কথা ভাবিলে বহুত দুখ লাগি যায় আৰু তেওঁলোকৰ কাৰণেতো আমাৰ ভাৰত কৃষৰ ক্ষেত্ৰত বা এইবিলাক যে খাদ্য আছে সেইবিলাকৰ কাৰণে বহুত আগবঢ়া তেওঁলোকৰ তেওঁলোকৰ যদি নিজৰ প্ৰয়োজনীয় বস্তুবিলাক নাপায় তেতিয়াহ'লে কেনেকৈ চলিব আৰু
তাকে দিয়া ঠিকে কৈছা মানে ইমান কষ্ট কৰি খেতি বাতি কৰা হয় তাৰ পিছত তোমাৰ এই বতৰৰ প্ৰভাৱত খেতি নষ্ট হৈ যায় ধৰা কি কৃষকে কেতিয়াবা বীজ সিঁচিব কেতিয়াবা চপাব সেইটো নিশ্চিত ভাৱে কব নোৱাৰে কাৰণ ধৰা বৰষুণ মেইন তোমাৰ সম্ভৱতঃ সকলো খেতিয়ে তোমাৰ বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰে ন পথাৰত আৰু কোনেনো পানী দিব যাই থাকিব ত' বৰষুণ ধৰা কেতিয়াবা কম দিব যাৰ ফলত গোটেই শুকাই যায় পথাৰখন খেতি বাতি নষ্ট হৈ যায় আৰু কেতিয়াবা অতিবৃষ্টি বৰষুণ নিদিয়ে যিটোৱে যিটো খেতিৰ বাবে ভাল নহয় আৰু সেইটো খেতিটো নষ্ট কৰি দিয়ে ন
তাকেই দিয়া কি নক'বা বাকী মোৰ এজন আত্মীয় আছে ন সেই আত্মীয় যে কৈছিল যে যিবিলাক আগৰ তুলনাত যিবিলাক খেতিৰ যিটো মানে যিটো উৎপাদন আছিল সেইটো মানে এতিয়া কমি গৈছে মানে বহু আগতেই যিটো উৎপাদন খেতিত এতিয়া বহুত কমি গৈছে তুমি কিয় ভাবা এইটো হোৱাৰ কাৰণ কি হয়।
এইটো স্বাভাৱিক তোমাৰ ধৰা বতৰ যদি ঠিকে নাথাকে তেতিয়াতো কৃষি ক্ষতিগ্ৰস্ত হব সেইটো আৰু কি কব কাৰণ যদি খেতিত বিশেষকে কিহ দৰকাৰ হয় বৰষুণৰ ত বৰষুণ যদি নিদিয়ে তুমি গোটেই পথাৰত আৱৰি ধৰাকৈ পানীৰ যোগানটো ধৰিব নোৱাৰা নহয় সদায় সদায় বা যিটো দৰকাৰী পৰিমাণৰ পানী স ইমান পানীটো কৰো পৰা আনি দিব নোৱাৰা বহুতে কৃত্ৰিম ভাৱে চেষ্টা কৰে কিন্তু সকলো সময়ত বা সকলো খেতিৰ সময়ত দিয়াটো সম্ভৱ নহয় ন
তাকেই দিয়া মই আৰু ভাবোঁ যে যিবিলাক ৰাসায়নিক সাৰ যি আছে বা তোমাৰ কীটনাশক সেইবিলাকৰ যিটো ব্যৱহাৰ আছে ন সেইবিলাকৰ চাগে মাটিৰ যিটো উৰ্বৰতা সেইটো নোহোৱা কৰিছে তাৰ কাৰণে চাগে খেতিৰ প্ৰচলনটো অলপ মানে উৎপাদনটো অলপ কম হৈছে বাকী তোমাৰ এইটো কেৱল অকল কৃষি ক্ষেত্ৰতে মানে সীমিত হৈ থকা নাই কিন্তু মানে ধৰি লওক তোমাৰ জীৱ জন্তুৰ ওপৰতো মানে আহ তোমাৰ বহুত প্ৰভাৱ পৰিছে মান বহুত মানে জীৱ জন্তু বিলুপ্ত হোৱা দেখা গৈছে
অ এতিয়া বহু প্ৰজাতিৰ জীৱৰ ধৰা বাসস্থান সলনি হয় কিছুমান জীৱৰ সংখ্যা কমি যায় এতিয়া তুমি উদাহৰণস্বৰূপে ধৰি লোৱা তেতিয়া ধৰা এই গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে বতৰটো যেতিয়া নিশ্চিত কৰিব নোৱাৰি তেতিয়া কেতিয়াবা হঠাৎ এনেকুৱা দিন আহি যায় যে তোমাৰ তিনি চাৰি দিনলৈকে বৰষুণ দিয়ে থাকে আৰু যাৰ ফলত তুমি ধৰা কাজিৰঙা কাজিৰঙাই ধৰি লোৱা তাতে যিবিলাক জীৱ জন্তু কাজিৰঙাত যেতিয়া বৰষুণ বেছিকে হয় বা উজনি অসমত যেতিয়া বৰষুণ বেছিকৈ হয় তেতিয়াতো ব্ৰহ্মপুত্ৰ নদীৰ পানী বাঢ়ি যায় যাৰ ফলত সৰু সৰু নদীবোৰৰো পানীৰ চাপটো বাঢ়ি যায় আৰু তাৰ ফলত তোমাৰ ধৰা যিবিলাক জীৱ জন্তু থাকে কাষৰীয়া অঞ্চলত তাতে পানীৰ প্ৰভাৱৰ। ফলত তেওঁলোকেও নিজৰ বাসস্থান সলনি কৰিব লগা হয়
সেইদিয়া মই বহুত জীৱ জন্তু এনেকৈ কমি যায় আছে তাৰপিছত মই অলপ আগতে মানে এটা ভিডিঅ' দেখিছিলোঁ হা মানে য'ত ত তোমাৰ ধৰি লওক কিছুমান যিবিলাক চৰাই য'ত পোৱা পাব লাগিছিল তাতে আজিকালি একদম নাপায়েই আৰু বহুত চৰাই এতিয়া পৰিভ্ৰমী এনে পৰ ভূমি চৰাও দেখাই নাযায় ইমান এটা মানে বহুত মানে বিলুপ্ত হ'ব পথত আগবাঢ়ি গৈছে আৰু এইবিলাক বস্তু।
কাৰণ তোমাৰ বতৰ আৰু পৰিৱেশ সলনি হলে সিহঁতৰ বাবেও ধৰা জীয়াই থকাৰ বা জীৱন চক্ৰটো অলপমান প্ৰভাৱিত হয় ন সেইকাৰণে তোমাৰ আগতে যিবিলাক আজিৰ পৰা দহ বছৰ আগত বা বিছ বিশ বছৰৰ আগত যিবিলাক চৰাই জীৱ জন্তু তুমি দেখা পাইছিলা এতিয়া সম্ভৱতঃ তুমি দেখা নাপাবাই কতো
আৰু তোমাৰ ধৰি লোৱা এইবিলাক যি এই বনজুই হয় এই বনজুইটো আজিকালিতো খবৰ পোৱাই যায় ন সেই চাগে বনজু বনজুই কাৰণে বহুতো যিবিলাক যিবিলাক মাটিৰ যিবিলাক জীৱ জন্তু সেইবিলাক গছত থকাও যিবিলাক আছে সেইবিলাকো চাগে সে নোহোৱা হয় জীৱ জন্তু
ধৰা বনজুইটো ক'বই নালাগে তোমাৰ বনজুয়ে কেৱল গছ গছনি নহয় ধৰা গোটেই জীৱ জন্তুৰ লগতে মানুহকো এটা বিপদৰ মুখত তুলি দিয়ে কাৰণ তোমাৰ বনজুয়ে তোমাৰ কাৰ্বন ডাই অক্সাইড বৃদ্ধি কৰে যিটো ধৰা কাৰো বাবে দৰকাৰী নহয় ন কেৱল গছৰ বাবেহে দৰকাৰী কিন্তু সেই কাৰ্বন ডাই অক্সাইড বৃদ্ধিৰ ফলত গৰমো বাঢ়ি যায়
তাকে দিয়া আৰু ইয়াৰ সম মানে এই সমাধানটো আমি সকলোৱে মিলিজুলি ওলাব লাগিব মানে এই যিটো গৰমৰ বৃদ্ধি হৈছে সেইকাৰণে আমি কি কৰিব লাগিব বিলাক বৃক্ষৰোপণ কৰিব লাগিব গছ গছনি নাকাটিব লাগিব এইবিলাক আৰু কিছুমান আমি সকলোৱে মিলিজুলি হওক চৰকাৰ হওক বা অন্যান্য প্ৰশাসন হওক তেওঁলোকে কিছুমান সমাধান উলিয়াব লাগিব বাকী শেষত এটা কথাই ক'ব পাৰি যে পৃথিৱীখন আমাৰ হয় বা ইয়াৰ পৰা ধাৰ ওলোৱা বস্তু মানে আমি আমাৰ পৰা যিবিলাক ধাৰ ওলোৱা বস্তু নহয় আৰু তো এইখন আমি ধলা আগন্ত প্ৰজন্মৰ কাৰণে আমি সদায় ভালদৰে চলাই নিব বা ব্যৱহাৰ কৰি চলিব লাগিব হয়নে নহয়
ঠিক কথা কৈছা দিয়া মানে আৰু সেই আৰম্ভণিটো আমিয়ে কৰিব লাগিব যিটো এই জনমৰ প্ৰজন্ম সেইটোৱে কৰিব লাগিব
তাকেই এতিয়া দিয়া তে আজি হ'ব হ'ব দিয়া নহ'লে ন পিছত আৰু কেতিয়াবা কথা পাতিম এতিয়া।